হেল্ল' আহ
কি কৰি আছে অ আপুনি আজিকালি চাহপাতৰ বাগানত যি ব্যস্ত হৈ থাকে কথা পাতিব নোৱাৰো বুজিছে
এই আপোনাৰ কি হৈছে মালিকজন নাই নহ বুজিছে এতিয়া এতিয়া মালিকজন নাই এতিয়া কৰ্মচাৰী বিলাকক এতিয়া মন কাণ দিব লাগে এতিয়া কৰ্মচাৰী বিলাকে এতিয়া মই যদি নাথাকো আপোনাৰ চুচু চামাক আজিকালি জানেই নহওক কাম বোৰ কেনেকে কৰে বুজিলে অ সেইবাবে কি হৈছে আপোনাৰ বহুত মানে সমস্যাৰ সৃষ্টি হৈছে এতিয়া কৰ্মচাৰী খিনি এতিয়া তেওঁলোকেত তোন কেতিয়াবা মোৰ ওপৰত তোন খঙে কৰে মই মানে আপোনাৰ কি কৰো তেওঁলোকক মানে যেনেকে তেওঁলোকে পইচা লৈছে তেনেকে তেওঁলোকে কাম কৰক তেওঁলোকে কি কৰিব আপোনাৰ এবেলা কাম কৰি আপোনাৰ এবেলা আপোনাৰ দিনটো আপোনাৰ মানে এনেই যোৱাই দিয়ে মই যেতিয়া অকমান যেতিয়া কিবা এটা যেতিয়া কৰো তেওঁলোকে আকৌ মোকে মানে কয় মানে দাদা আপুনি আহ ইমান কৈ থাকে আমি এাক কেনেকৈ আৰে তোমালোকে কাম কৰা ন তোমালোকে এনে যদি বহি থাকা তেতিয়া তোমালোকে তোন আমি এনে বহা তুমি, এক দুই ঘণ্টা আৰাম কৰা, তুমি যদি চোৱা সাত ঘণ্টা য তমিদি বহিয়ে থাকা তুমি কৰিলা কিনো কাম
হয় হয়
অকণমান কলেই তেওঁলোকে মানে অকমান
নাই আজিকালি আজিকালি মানুহ সোপা মানে আপোনাৰ উগ্ৰ হৈ গৈছে বুজিছে। হয় আজিকালি মানে মানুহৰ মানে অলপমান সোনকালে অলপমান খং উঠে।
মানুহ নাই নহ আজিকালি মানে কি হৈছে সকলোৱে আজিকালি মানে নিজৰ নিজৰ কিবা এটা ব্যৱসায়ত আৰম্ভ কৰিছে খেতিডৰা কৰিছে আজিকালি মানে কি আগৰ নিচিনা তেনেকে মানে হাজিৰা মানুহ পোৱা টান
হয় হয়
উম সেইবাবে এতিয়া থাকে এতিয়া মানে কি কৰিছোঁ ক'তো যাব পৰা নাই সেই ঘৰতে থাকো থাকি পেলাই সেইখিনি চোৱা চিতা কৰা যায় আৰু
হ।
বুজিলে
বুজিলো বুজিলো, এই মোৰো এইফালে ব্যস্ত হৈ আছো বুজিছে।
অক্ষ আপোনাৰ কি কি হৈ আছেনো?
এহ মোৰ এইফালে আপোনাৰ বেমাৰ হৈ গ'ল মাজতে দুদিনমান আগত খেতি আাকৌ আপোনাৰ কঠিয়া ৰুইছিলোঁ গৰু আহি পেলা গোটেই কঠিয়াসোপা একে ধ্বংস কৰি দিলে বুইছে তাৰপিছত আকৌ নিট
হয়।
নেট দি পালেও টোৰনি নাই পোৱা বুজিছে আকৌ আহি আছে
এই নাই আজিকালি গৰু বিলাক হয়
গুৰু মালিকক কৈছো গৰু মালিকে কয়, এতিয়া আমি কি কৰিব এতিয়া সেয়হে কয় বুজিছে, এইয়া বিপদজনক পৰিছো এইবাৰ।
এহ‌ জীৱ- জন্তু ৰাখিছে এতিয়া আমাৰো ঘৰত গৰু আছে মোৰে আপোনাৰ প্ৰায় আপোনাৰ গাখিয়তি গৰু আপোনাৰ ছয় জনী আছে আৰু আপোনাৰ দমৰা আপোনাৰ দমৰা গৰু আপোনাৰ আছে মু তাত আছে আপোনাৰ সাতটা। এতিয়া মই ইমান কেইজনী গৰু মই কেনেকে কন্তল কেনেকে মানে ৰাখো আপুনি কওকচোন মই আপোনাক কৰো পুৱাই সোনকালে উঠি মই হাত মুখ ধুই পুৰা মানে আন্ধাৰে হৈ থাকে মই লৈ যাওঁ একদম হাললৈ লৈ যাওঁ। মানে, পথাৰলৈ লৈ যাওঁ নিয়াৰ পিছত মই কি কৰো গোটেই কেইজনী কৰো মানে জেগা চাই চাই মই ধুনীয়াকে এৰাল দিওঁ এৰাল দিও দিনটো কাৰণে মই তাত থৈ আহোঁ। থৈ আহি পেলাই মই আকৌ বাৰটামান বজাত আকৌ যাওঁ যেতিয়া মোৰ কাম নাথাকে বাৰটামান বজাত গৈ আকৌ মই কি কৰো আপোনাৰ গৰু কেইজনী অকল লৰাই লৰাই পেলাই আকৌ ঘৰলৈ আহি আকৌ পোৱা সন্ধিয়া গৈ পেলাই মই আকৌ গৰু কেইজনী লৈ আহো চাওক ইমান কেইজনী গৰু মই অকলে মই কেনেকে ৰাখি আছো? তেনেকে মানে কিছুমান কিছুমান মানুহ আছে তেওঁলোকে মানে কি হয় বস্তু এটা পুহিছে মৰা পোহক কে কিন্তু তেওঁলোকে সেই পোহা ৰ ক্ষেত্ৰত তেওঁলোক কে মানে কি কৰে, অকণমান গাফিলতি কৈ দিয়াত। তেওঁলোকে নেভাৱে যে, তেওঁলোকে নেভাৱে যে খেতি খেতিয়ক সকলে ইমান কষ্টৰে, খেতি-বাতি কৰিছে। তাত গৈ পেলাই যদি মই-মই, আমি পোহা গৰুজনিৰ বাবে যদি খেতিয়কসকলে যদি অনিষ্টৰ সন্মুখীন হ'ব পাৰে তেতিয়া হ'লেটো বহুত ডাঙৰ এটা সমস্যা সৃষ্টি হ'ব। তেওঁলোকৰোটো এখন ঘৰ দুৱাৰ আছে, তেওঁলোকো চলিব লাগিব। তেওঁলোকে সেইবোৰ নেভাৱি তেওঁলোকে কি কৰে, গৰুটো জানি শুনিয়ে কিছুমানে এৰি দিয়ে। চাবচোন আপুনি।
অ', কৰি দিয়ে কৰি দিয়ে, এইবোৰ বদমাচি কাম কৰে আৰু কিছুমানে বুজিছে।
সেইবাবে মানে কি কৰিব লাগে আপোনাৰ, এটা কাম কৰিবআপুনি চাৰিও চাইদে আপোনাৰ এই এনেকুৱা কাঁইটৰ নিচিনা আপোনাৰ মদাৰ গছ পাই নহয়। সেয়া এটা কি কৰিব, হাজিৰা এটা লগাই বা আপুনি অকলে কৰিলেও, সেয়া এটা এনেকে ওচৰত যদি মদাৰ গছ আছে, তাৰ দালিবোৰ কাটি পেলায় আপোনাৰ। হয় হে, আজিকালি হাজিৰা মানুহ আৰু ক'তো নাপায়। বুজিছে। আপুনি? হয় মই কোৱাটো আপুনি আপুনি কৰিবচোন এদিন!
অ'।
ভাল, ভাল
অ', আপোনাৰ হ'লে? পৰিয়ালৰ ভালে নহয় জানো সকলোৰে? উ।
সকলোৰে ভালে মানে, এতিয়া আমাৰ ঘৰৰ মানে কি হৈছে, আপোনাৰ এয়া আমাৰ--মোৰ যিটো ভাইটি আছিলে সি গ'ল আপোনাৰ হেৰিত। আহি মানে অৰুণাচলত এটা মানে আপোনাৰ ইটা ভাটাত মানে কাম এটা পাইছে, দেই।
হয়, হয়।
ইটা ভাটাত এতিয়া কাম এটা পাইছে মানে। তাত মানে, কি হ'ল আপোনাৰ, তাত মানে আপোনাৰ মেনেজাৰজন নাই গতিকে চোৱাচিতা ইটা কাম খিনি তাক দিছে। আৰু মোৰ যোনটো আমাৰ মানে, মোৰ মানে ডাঙৰ যোনটো মানে দাদা। সি আপোনাৰ গুৱাহাটী আপোনাৰ হোটেল এখনত আপোনাৰ ইে হোটেল মেনেজ কাৰণে হে হৈ আছে মানে আপোনাৰ কৰি আছে আপোনাৰ গুৱাহাটী আপোনাৰ এইখন শুনিছেনে আপোনাৰ এইয়া ৰেডিয়েচন ব্লু যে
হয় হয়
হয় স ফাইভ ষ্টাৰ হোটেল খন যে শুনিছে অ তাত তাতে মানে তেওঁ সি মানে কৰি আছে তাতে ভাল খোৱা বোৱা তাতে দিয়া আপোনাৰ থ থাকা খৰচা পাতি
দৰমহা কিমানকেই দিয়ে দাদা
তাত আপোন দৰমহা সি এতিয়া তমকে তোমাৰ মানে কি মানে যোগদান দিছেহে তাত এতিয়া কম দিয়ে আপোনাৰ ইয়াত সি মনে চব মিলাই পিনি এতিয়া সাতাইশ হাজাৰ মান পায়। কিন্তু আপোনাৰ সাতাইশ হাজাৰ মান পাই যদিও তাৰ বাহিৰা খৰচা নাই, তাত আপোনাৰ কোৱা তাতে দিয়া আপোনাৰ থাকা তাতে মানে সহঁতক বেলেগকে ৰুম দি দিছে যত কি তাত কৰ্মচাৰী আছে গতিকে তাত ইমান কষ্ট নহয়
অঁ
ধুনীয়া আ আপোনাৰ ধুনীয়া মানে এটা মানে ভাল এটা পৰিৱেশত মানে তেওঁলোকে আছে। তাতটো আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ এ অসমৰ তোন আপোনাৰ ক'ব নোৱাৰে অসমৰ যোনবোৰ আপোনাৰ মানে এ চিনেমা জগতৰ যি হিৰইন হিৰ হিৰো হিৰইন বোৰ আছে। তেওঁলোকতো নাহে আহে লগতে আপোনাৰ এ মাজতে যে আপোনাৰ যে আপোনাৰ আই এ হেৰি চলি গৈছিলে যে আই পি এল চলি গৈছিল অ তাতে আছিলে ৰেদিয়েচন টোত আছিলে তাত মানে মোৰ দাদাৰ লগত একেলগে মানে হেৰি বিৰাট কোহলি আপোনাৰ আৰুে বিভিন্ন তাৰকা মানে তেওঁলোকে মানে তেওঁলোক ৰ লগত ফটো তুলিছে মোক দিছে মাজতে ফটো এখন দিছে মই কৈছোঁ বা বা ভালে দে। আমি ইমান পইচা খৰচা কৰি পেলাই আমি চাব যাও ইমান দূৰৰ পৰা আমি তেওঁলোকক দেখা পাও তোৰে কপাল খন ভাল পই ইমান ওচৰৰ পৰা ইমান ধুনীয়াকে দেখা পাওঁ হয় দিয়কচোন আপুনি ইমান। ডাঙৰ এজন মানুহৰ লগত যদি আপুনি ওচৰতে বহি পেলাই যদি কৈ ফটো এখন যদি তোলে তাতকে ডাঙৰ কথা আৰু কিবা হ'ব পাৰে নে কওকচোন
নাই নাই নাই
সেইবাবে মানে ভাল লাগিছে
অ মোৰ একে গোটেইখন একেইকেইদিন অসুবিধাৰ মাজত চলি আছে সেইফালে মোৰ টমটম খন ইছে
হয়।
মাজতে চোৰে বেটেৰী লৈ গ'ল চাৰিটা।
অ আপুনি কি হেৰি পুলিচত আপুনি কি একো হেৰি চেৰি নিদিলে নেকি? পুলিচত আপুনি কেছ চেছ দিয়া নাই।
দিছোঁ দিছোঁ, পুলিচক কেছটো দিছোঁ, তাৰপিছত এতিয়া পুলিচে বিচাৰিম বুলি কৈছে, এতিয়া বিচাৰোঁতে বিচাৰোঁতে আপোনাৰ বহুত দিন হৈ গ'ল, পুলিক আজিকালি কি ভৰসা কৰিব বুজিছে।
হয় সেই আজিকালি আৰু মানুহ কবা আৰু।
তাৰপিছত আৰু নাই নাই তাৰপিছত মই চাৰিটা বজাত উঠিলো আৰু মানে মোৰ ঘৰৰ দৰ্জাখন আগফালৰ পৰা বন্ধ কৰাই আছে বুইছে। তাৰপিছত ত মই আও দৰ্জা বন্ধৰ পিছফালে দি মই গ'লো।
হয় বা। ইমান সাহস আপোনাৰ ঘৰৰ দৰ্জাখন মানে বাহিৰৰ পৰা তেওঁলোকে বন্ধ কৰি পেলাই মানে উম চুৰ কৰিছে আপোনাৰ গা গাড়ী গাড়ী খন দূৰত থৈছিলে।
গাড়ীখন মোৰ ঘৰ আগতে থৈ দিছিলো তাৰপিছত আৰু আপোনাৰ দেখিলো খোজ গিতা মানে মানে মই দেখিলোঁ তাৰপিছত দৌৰি দৌৰি গ'লোঁ গৈ পেলাই ত মানে এটা মই কাপোৰতে ধুইব লওঁতেই পলাই গ'ল।
অহ হ।
একদম একেই আৰু বেটাৰীকেইটা নিচেখুলব নাজানে। সুদীপ
অ অ নাই নাই তাতে সুবিধা হয় ন। ‌এইয়া
হয় হয় চাৰিটা বেটিয়ে দি স্কুটি মানে দুই টিপ মাৰিছে বুজিছে দাদা। দুবাৰকৈ আহিছে সিহঁতে তাৰ পিছত আৰু সিহঁতক গ'লো সিহঁতৰ পিছে পিছে তাৰপছত গৈ পালে তাৰপিছত গলো আৰু নাপালো আৰু এনেকে বহুত গলোঁ বুজিছে।
হয়
হঁতক নাপালো আৰু সেনেকে আমাৰ তাৰপিছত মোৰ তাতে নহয় আমাৰ গাঁৱতো বহুতৰে নিচে এনেকে বেটেৰী চুৰি কৰি পেলাই বুজিছে। মধ্য শ্ৰেণী যিবিলাক মানে মধ্য শ্ৰেণীৰ মানুহে- হয় সিহঁতেটো এনেকে চালক হিচাপেটো জীৱন নিৰ্বাহ কৰিব লাগিব হয় নহক ককচোন এনেকে আৰু কিমানক আৰু এনেকে দুখ দিব। আৰু আৰু সেইবিলাক কৰা চুৰ চুৰ নহয় বুইছে সেইবিলাক হৈছে নিচা
হয় হয় নিচা সেৱন কৰা হয় এতিয়া আপুনি কি কৰিব হয় আমাৰ আমাৰ অসমখনত এতিয়া ইমান দি পাইছে নিচা সেৱন কৰা আচলতে নতুন আপাৰাৰ যি প্ৰজন্ম আছে সেই প্ৰজন্মক আপোনাৰ এই নিচা এতিয়া আপোনাৰ মানে বহুত মানে ধ্বংস তললৈ লৈ গৈছে এতিয়া চাব সৰু সৰু সৰু ল'ৰা ছালী লি আপোনাৰ এয়া বাৰ তেৰ দহ বাৰ তেৰ তেনেকুৱাত আছে দ্বপ বুৰে এতিয়া নিচাযুক্ত দৈৱ। আপোনাৰ গ্ৰহণ কৰিব লৈছে আচলতে সেইবোৰ আচ আচলতে যে কিমান হানিকাৰক শৰীৰৰ বাবে বা শৰীৰতটো আপোনাৰ শৰীৰৰ বাবে হানিকাৰক হানিকাৰকে লগতে আপোনাৰ সমাজ নৰ সমাজখনকতো আপোনাৰ বহুত মানে বেয়া দিশত মানে লৈ যায় ন এতিয়া চাওক আপুনি এতিয়া আপুনি যদি এতিয়া নিদি নি ইচ্া কৰে এতিয়া আপোনাক দেখি এতিয়া দহজনে শিকিব সৰু সৰু নতুন প্ৰজন্মটোৱে তাৰপা পৰা শিকিব কি বস্তু খাই চাও বুলি কব সেইবাবে ই হৈছে এতিয়া মানে। ইমান বেয়া হৈ গৈছে আমাৰ মানে এতিয়া আচলতে। আমি কলেওতো নহব এতিয়া আচলতে বিভিন্ন ধৰণৰ বিষয়ববী আছে তেওঁলোক ইয় গুৰুত্ব দিয়া উচিত হয় হয় নে নহয় কওকচোন আজি এতিয়া এই নিচাযুক্ত দ্ৰব্যটো